অ শুনিছা হেল্ল' হয় কোৱা।
অ আপো তুমি ভাত লৈ যোৱানে!
নাই নাই মই ভাত নিজে বনাওঁ।
আচ্ছা।
হেল্ল' একচলি মই ভেজি হেইজন মোৰ গাৰজেণ্ট হয়। হা হা
কি কলে
কি কলা বুজা নাই। মই একচলি ভেগান হয় ভেগান মানে নন ভেজ নাখাও
মাছ চাছ এ লৈ নযায় ঘৰত
মই লৈ নাযাও মোৰ গজানত কিটচন আছে তাতে ষ্টাফৰ খানা সিহতে বনাই তাতে মোৰ খানা সিহঁতে বনাই দিয়ে।
অঁ
ষ্টাফ কেইটা ইয়াত থাকে ন সিহতক ৰুম চুম দি দিছো আমি থাকিব কাৰণে আজাৰত
অহ অহ তেতিয়া‌ হলে ঠিকে আছে।
কেতিয়াবা মোক গোদামটো ডাঙৰ দোকানতটো ভাবা হাৰ্ডলি ফৰ হাড্ৰেড স্ক ফুট আৰু গোডাউন টো ডাঙৰ কিয় কোৱাচোন গোডাউনত মানে হেভি ষ্টক থাকে তাতে। এইবিলাক কাপোৰ কেইটা মোৰ ইণ্ডিয়াৰ ইণ্ডিয়াৰ নহয় এইবিলাক চাউথ কোৰিয়াৰ পৰা আহে বাহিৰৰ দেশ পৰা আহে বিদেছৰ পৰা আহে সেইটোৱে কথা যেতিয়া অৰ্ডাৰ দিও আহোতে আওঁতে দুই তিনি মাহ লাগি যায় তে সেইকাৰণে ষ্টক অলপ বেছিকে অৰ্ডাৰ দিলে সিহঁতে একেবাৰে।
উম
এই দুূৰ্গা পূজাত আগে আগে মোৰ তাত কুইণ্টেলৰ মাল সোমাই যাব।
অহ ভালেই
অৰ্ডাৰ দি দিলো মই আহোতে দুই তিনি মাহ লাগিব মই জানো অৰ্ডাৰ দি দিলো।
নাই পোৱা।
মাৰ আছে অনলাইন কাষ্টমাৰ আছে ই কমাৰ্চ আছে ৰিটেইল আছে। চব চাব লাগে।
উম মজা। ঠিকে আছে বাৰু। ত আতা চাগ অ কি কি প ছোৱালী ৰুটি চুটি পাইছে। হ
মোৰ তাত চব ইউনিচেক্স চব মানে এইটো। দুজননে মানুহে পিন্ধিব পাৰিব একো চিন্তা নাই কিন্তু ছোৱালীৰ কাৰণে বেলেগ। ৰাখিম লৰা কাৰণে বেলেগকে ৰাখিম। মানে বহুত ঝামালা এইবোৰ সেনেকে মোৰ। কাৰণে নহ'ব এইটো মোৰ কাৰণে এবাৰ কৰিছিলো মইত মই নহ'ব এইটো এইটোত আইডিয়াত ফ্ল গ'ল মোৰ। মই ভাবো যি ল'ম চব ইউনিচেক্স লৈ লম সেইটোও ভাল।
অঁ।
কোনো থাকে।
এ যোৱাকালি এটা কাপোলছ আহিছিল সি কলে দাদা আমি সি আৰু আমি দু তিনিব পাৰিম পাৰিবা কিয় নোৱাৰিবা। লিখাই আছে ইউনিচেক্স দুটা ললে। হেটোক বুজাব লাগে কব লাগে আৰু যোনটো মোৰ এ। কিছুমান আছে সেইটো চমেনটো মানে ইমান লাজ পাই ছোৱালীৰ লগত কথা পাতিৰ কাৰণে। তাকে মই কামত সোমাই দি তই কাম কৰ। তই খালি ছোৱালীৰ লগত কথা পাতি ল লগত কথা নাপাতিবি ফোন কলত। সি ইমান লাজ পাই দাদা আমাৰ বেছি। কথা পাতিব নোৱাৰো মই ছয় মিনিট পাচ।
কিন্তু উ নহয় সেইটো। টো পাতিবই লাগিব ন।
সেইটো কথাটো ই মানে লাজ পাই আছে মানে অলপ গৱৰ হয় না আজিলৈকে এইবিলাক। চাম কৰা নাই ফাৰ্ষ ট শিকি আছে। সেইটোৱেই কথা।
মানে বিজনেত বা এনেকুৱা। চব কৰিব হলে অ হেৰি লাষ্টটো নোহোৱা কৰিব লাগিব।
ন সেই তোমাৰ? কমাৰ্চত পঢ়া শুনা কৰিছে পাঠশালাৰ পৰা আহিছে পাঠশালাৰ পৰা। একচেলি মই দোকানৰ মানে য মেনেজাৰ হয় তাৰ মানে কিবা ৰিলেটিভ লাগে। এই কলে ৰিচেণ্টলি টুৱেলভ পাছ কৰিছে সেইকাৰণে।
উম।
তাক ৰাখি দিয়া খতি ৰাখি দিল খানা চানা দিম। চেলৰি এনেুৱে দিম হ'ব। চেলেৰী এতিয়া তাক এইট থাউজেণ্ড দি আছো।
অ অ ন এইচ এচ পাছ কৰি আহিছে হে।
হয় সেইটোৱে কাৰণে এইচ এচ, পাছ হওক। আৰু কম্পিউটাৰো নাজানাবলৈ সি সেইয়াই আৰু এটা কথা। নে কম্পিউটাৰাক বহাই দিলো হয় প্ৰিন্ট চ কৰি থাক অৰ্ডাৰ কেইটা আহিলে অদাৰ। থাকেল ক ম কৰি দিব লাগে তাক।
উম কিন্তু আজিকালি কম্পিউটাৰটো শিকি লবই লাগে।
এটা মমেন্টত খুব মানে আৰ্জেন্ট হয় লগা হয়। অ পিছলৈ তাৰ যিহেতু বয়স আছে সেই কৰি ল'ব পাৰি। আহহ।
নাই দে যোনটো মেনেজাৰ হয় তাক কৈছো মই তুমি তাক শিকাই দিব কম্পিউটাৰ। আৰু দেওবাৰ দেওবাৰতো বন্ধই থাকে মোৰ মেনেজাৰটো সদায় যায়। গ'ডাউনত গৈ তাৰ সি কাম চাম কৰি থাকে তাৰ পিছত আকৌ লৈ যাবা। তাক শিকাই দিবা কৰিব দিবা তাকাই। কৰিবব দিবা তাত।
ম কৰিলে ভাল।
ময়ো মানে মেট্ৰিক মেট্ৰিক শেষ হোৱাৰ। পিছতে ধৰ হেৰিতটো কৰিছিলো। কম্পিউটাৰত বি চি এ। কৰিছিলো বিজনেছ কাম তো কম্পিউটাৰ এপ্লিকেচনৰ তিনিমাহ ৰ আছিলে কিন্ত। কণ কাপাতেই নি দিয়ে থ্ৰী মাউত থৰ। এতিয়া আকৌ মই মাছ। মপ্লিট কৰি উঠি পি জি ডি চিয় লৈছো এতিয়া এই জুলাইত মই এক্জামটো দিম দিলে আৰু। এতিয়া চাৰ্টিফিকেট খ পাম আৰু। কাৰণ আজিকালি চবতে ছমাহ বা এবছৰেই লাগে। অ সটো। সেইকাৰণে মানে মই। হাছো আৰু আগতে বা আছিল কি না নহ। জানো কিন্তু আমি মই এতিয়া নাইনটেনত যেতিয়া মোৰ ইলে্টভ অসম। ইলেক্ট্ৰিক কম্পিউটাৰ আছে। তেতিয়া মানে মই ধৰা এইচ ডি এম এল বা চি প্লাছ প্লাছ। অ তেলি না ই। তেলি আৰু তেলি জ পাইথন এইবোৰ নাই পোৱা আমি। এক্সেল ৱৰ্ড পাৱাৰ পইন্ট এইবোৰ চব পাইছিলোঁ। কিন্তু এতিয়া অকনমান এডভানস টাই শিকিব পাৰিলো আৰু তেতিয়া থিয়ৰ বেছি আছে। থিয়ৰ আমাৰ এইটটি মাৰ্কচৰ থিয়ৰয়ে আছিল। টুৱেণ্টিহে ৰিটাৰ্ণ আছে এইটটি।
একটি।
উম। প্ৰেকটিকেল দি আছিল কিন্তু আমাৰ আগৰ বছলৈকে। ছিক্সটি আছিলে। প্ৰেক্টিকেল আমাৰ চত কমাই দিছে।
বৰাই দিছে নেকি মাস্ক।
অ এতিয়া মমাৰ্ক্সটো থিয়ৰ মাস্ক টো বঢ়াই দিলে ন এতিয়া।
সেইটো আগৰ যোনতো ভাল আছিল। পঢ়া শুনাতটো এতিয়া পঢ়া শুনাটো লোক বহুত কঠিন হৈ গ'ল।
অ কিয় আছে।
আগত মানে বুকচ কেইটা অলপ ইজি আছিলে।
উম নহয় এতিয়া মানে কি হ'ল। উম ইহঁতৰ এক্জামৰ হেৰিতটো বঢ়াই দিছে। এতিয়া লিমিটটো মানে ধৰা উম। দুই মাহ যদি সিহঁতে পঢ়ে তিন নম্বৰ মাহত সিহঁতৰ দুই নম্বৰ মাহত। এ লাষ্টৰ পৰা। একজাম পাতি দ এপ্ৰিলত স্কুল ষ্টাৰ্ট হৈছিলে মে এই জুনত সিহতে। সিহঁতে চবে এক্জাম দি আছে এতিয়া এই বন্ধ। আগত চবৰে একজাম শেষ হয় এতিয়া একজাম শেষ হল আজি দু। জুন মানত শেষ হ'ব। তাৰ পাছত অ ৰিজাল্ট দিব এই দুদিনত দি এক তাৰিখ। পৰা বন্ধ ঠিক বন্ধ খুলিব দহ দিন মান ক্লাছ হব আকৌ পৰীক্ষা পাতি দিব তাৰ পাছত আকৌ বন্ধ ক্লাছ কৰি বা অক্টো চে ছেপটেম্বৰৰ ছেপ্টেম্বৰৰ লাষ্টত হাফেলি পাতি দিব আজিকালি মানে সেয়া এটা ভাল হৈছে যে তাহাঁতে মানে কম কম ধৰা দুটা তিনিটা চেপ্তাৰ পঢ়িয়ে মানে পৰীক্ষা দি থাকিব পাৰিছে তেতিয়া পঢ়া হৈ থাকে কিন্তু মানে আমাৰ বোৰৰ অলপমান প্ৰেচাৰ হয় এই পৰীক্ষা দিয়াই লও আকৌ এতিয়া বন্ধতটো সিহঁতক পঢ়াব লাগিব নেক্স পৰীক্ষাৰ কাৰণে
সেইটো আজিকালি বা ইমান ইমান ইমান চেঞ্জ হৈ গ'ল নেকি
উম মানে চি বি এছ ই স্কুলবোৰ এনেকুৱা আজিকালি সাফেলিৰ আগত দুটা বা এটা একজাম দিবই লাগিব যদি যাৰ যাৰ এটা এটা একজাম হয় হাফেলি আগত সিহঁতৰ আকৌ উইকলি টেষ্ট থাকে উইকলি টেষ্ট হৈ থাকিব ত' বেতাৰ আৰু মই ভাবো বেলেগত দুটাক যাম হোৱাটোৱে ভাল পাওঁ তাত কৈ দুটা একজাম দিয়াই ভাল উইকলি টেষ্টবোৰত যিমান মানে আমাৰ প্ৰেচাৰ প্ৰত্যয়ক টো ইকতে সিহঁতৰ বেলেগ বেলেগ চাবজেক্টৰ পৰীক্ষা হৈ থাকে।
আৰু প্ৰথমবাৰ গম পালো তোমাৰ পৰা এইযোৰ কথা।
অ। হ মানে। আজিকালি চিষ্টষ্টেমটো বহুত বেয়া হৈছে অ। মই যাম দুটা। দুটামানতেই যাম।
দুটামান ইমান জল্দি আজি
দুটামানৰ স্কুল বন্ধই দিছে অলৰেডি আজিৰ পৰা। সিহঁতেটো মোক মাতিছে।
হা হা বুজা নাই।
মোক মানে উ। পাতিছিলো বাৰ তাতে মোৰ মানে বেলেগ কেইট টিউচন অলপমান দেৰিকে আছে। সেইকাৰণে ভাবিলো অলপমান দেৰিকেই যাওঁ ইহঁতৰ তাতেও।
আজিকে কেইটা ষ্টুডেন্টক পঢ়াবা।
আজি, আজ চাগে মই হেৰিতা হ'ব আৰু আঠ চাৰে আঠটা বজাত শেষ হ'ব, আজি থাৰছডে ন।
হয় থাৰছডে হয়।
উ চাৰে আঠটা মানত টাইম হৈ যাব।